হেল্ল'
অ কি কৰি আছা?
অ এতিয়া ভাত পানী খালো এনেই বহি আছো মানে। তুমি কি কৰি আছা?
ময়ো ভাত পানী খোৱা হ'ল বাৰু। মানে মই ভাবি আছিলো এটা কথা জানা, মানে চোৱানা মানে মোৰো ন লগৰ এজনীৰ বা বিয়া হা।
অ।
কিন্তু মানে মোক অকলে মাতিছে আৰু দুইজন দুই তিনজনী আমাৰ মানে কোনোবা কোনোবা মাতিছিল, কিন্তু ইহঁতি যে মানে বন্ধত গুচি গ'ল ফুৰিবলে, আৰু মই আছোঁ বুলি তাই গম পাই।
অ অ।
সেইকাৰণে মই অকলে যাবলে মন নাই, মই সেইকাৰণে তুমি যাবা নেকি?
এনে বিয়াখন তোমাৰ কেতিয়া আছে?
বিয়াখন তোমাৰ চাগে বুধবাৰে আছে অহা বুধবাৰ আৰু তোমাৰ হেৰি, দিনৰে বিয়া ৰাতি নহয়।
অ অ।
মোৰতো মানে পিন্ধি যাবলে একো নাইয়ে মই ভালকে কিনাই নাই এতিয়া। যাবহে লাগিব যদি যাওঁ বিয়াত
নাই তুমি নিজে পইচা খৰচ কৰিব নালাগে, যিহেতু মই তোমাক মাতি লৈ যাম, মোৰ লগতে বহুত চাদৰ মেখেলা আছে, চাবাচোন। তোমাৰ এনে কোনটো ৰংৰ বেছি ভাল লাগে চাদৰ মেখেলা?
মই বগা ৰঙটো বেছি ভাল পাওঁ, যদি বগা ৰঙৰ থাকে।
মোৰ লগত বগা আৰু গুলপীয়া অকমান মানে মিক্স আছে, হ'বনে সেইটো।
অ মই চাই ল'ব লাগিব, তোমাৰ তাতে যাই কেনে।
অ, মানে তুমি মোৰ এবাৰ, তুমি মোৰ এবাৰ চাইছিলা চাগে। হেৰি, মই ফটো দিছিলোঁ, পাহৰি যাব পাৰা চাগে আমাৰ কলেজত মানে ফ্ৰেচাৰ আছিল। এ বগা, অ। অ, যদি তোমাৰ আকৌ চাবলে মন যায় তুমি চাই ল'বা কাৰণ ব্লাউজ টো তোমাৰ সৰু হ'ব পাৰে বা ডাঙৰ হ'ব পাৰেটো।
অ অ তাকে। সেইটো তোমাৰা মেখেলা চাদৰতোতো হৈ গ'ল বাকী মোৰ এক একোৱে নাই, ভাল শিল এযোৰো নাই মানে কিনিব লাগিব নেকি। আগৰকেইটা পুৰণা হয় গ'ল।
হয় নেকি, তুমি এনে কিনিম কিনিমকে ভাবি আছিলা নেকি?
এনেতো কিনিবই লাগিব, আগলে তোমাৰ পূজা চূজা আছেতো দুৰ্গা পূজাত অ। কিবা কিবি পূজা আছে, সেইটো কাৰণেও কিনিব লাগিব এনেও।
ঠিক আছে, যদি তুমি কিনিব মন যায় কিনি ল'বা। আৰু কিনিব মন নগ'লেও মানে, মোৰ বহুত ধুনীয়া-ধুনীয়া ফ্লেট আছে।
অ।
মই এটা-দুটাতো পিন্ধাও নাই এতিয়ালৈকে, তুমি সেইকেইটা চাব পাৰা এবাৰ।
সেইটো চাম বাৰু, নহ'লে কিনিম বুলি ভাবিছো মানে, আগলে মোক এনেও লাগ গিব ধৰা। সেইকাৰণে কিনিব যাম, এনে তুমি কি পিন্ধিবানো?
ময়ো চাদৰ-মেখেলাই পিন্ধিম।
অ, তুমি কি ৰঙৰ পিন্ধিবা?
মই ভাবিছো, মই অলপ এ হেৰি উম, অলপ হালধীয়া আৰু বগা। হালধীয়া ৰঙৰ মানে ফুলনি আছে।
অ, অ, ভালেই হ'ব। এনেই কি ছোৱালী ঘৰৰ জোৰোণ হৈ গ'ল নেকি?
জোৰণ হোৱা নাই, জোৰণ আগদিনা। জোৰণতো মোক মাতিছিল। কিন্তু জোৰোণত যাবলৈ মানে একদমেই ইচ্ছা নাই, মানে ইমান গৰম যে। আৰু চব বেই মানে এতিয়া চাদৰ-মেখেলা পিন্ধ, চাদৰ-মেখেলা পিন্ধ কে আছে, মইতো ইমান চাদৰ-মেখেলা পিন্ধি খোচো কাঢ়িব নোৱাৰো ভালকে, সেইকাৰণে মানে মই ভাবিছো যে না যাওঁ মই মানে একদম এই গৰমখনত, জোৰোণত এদিনেই যাম আৰু দেখিছা নহয় ইমান বানপানী-চানপানী হৈ আছে বাৰিষাত।
অ, অ, তাকে। কিন্তু তুমি জোৰোণত গৈ ভাল পাবা, তাতে মানে নদীৰ পৰা সিহতে পানী উঠাব যায়তো আৰু আয়তে তোমাৰ বিয়ানাম-চিয়ানাম গাই থাকে। ত', তেনেকে ঢোল-চুল বজাই যাব মানুহ গোপীনিয়ে ত, তুমি ভালে পাবা। নদীৰ ঘাটলৈ যাই, কেনেকে পানী-চানী উঠাই ধৰা, এইবোৰ চাবলৈ পাবা। কাৰণে জোৰোণত গ'লেতো আৰু ভাল হ'ব, গৰম হ'লেওতো তাতে নদীৰ ওচৰৰ জাগা খিনিত যাবটো, তেতিয়াহ'লে ইমান এটা হেৰি নোপোৱা।
মই এদিনে যাম বুলি ভাবিছো, জোৰোণত গ'লে আকৌ দৰাৰ ঘৰৰ মানুহে আহে, দৰা নাহে নহয়। সেইকাৰণে মানে ইমান ফূুৰ্তি নহয় আৰু যিহেতু বিয়াতো দিনৰ আমি পাঁচটালৈকে থাকি দিলেও কথা নাই, জোৱাই আহিলে জোৱাইক চাই আহিব পাৰিম। কিন্তু জোৰোণত গৈ এনে-এনে লাভ নাই, বুজিছা।
অ। নাই মানে মই সেইটো কৈছো যে ভাল পালা হয়, এই নদীৰ পানী-চানী যে উঠাব যায়। সেইবোৰ দেখা পালা হয়। মই মানে কি হয় তোমাৰ, একদম সৰুতে এবাৰ বিয়াত মানে গৈছিলো, মামাৰ বিয়াত, তাৰ পিছত যিমান বোৰ পেহীহঁতৰ বিয়া হৈছে বা ওচৰৰ গাঁৱৰ বিয়া হৈছে মানে যোৱাই নাই। তোমাৰ পৰীক্ষা থাকে মানে যেতিয়াই বিয়া হয় মানে পৰীক্ষাৰ টাইমতে বিয়া হয়। সেইকাৰণে যোৱা নহ'ল, এইবাৰ, এইবাৰ তুমি কৈছা বুলি যাম, এইবাৰ বহুত দিন বিয়া-চিয়া খাবও যোৱা নাইতো।
অ, মোৰ লগত ওলাবা, ভালে লাগিব আৰু তাইক তুমি চিনিও পোৱা। উম, মানে হেৰি, অ। আমি এক এক এবাৰ লগ পাইছিলোঁ নেকি? এ, হেৰিত যে গৈছিলোঁ যে আমি এ উদয়ানত যে গৈছিলোঁ।
অ', মানে দেখিলে চাগে চিনি পাম এনেকে আৰু মনত নাই মানে।
অ', তাকেতো এনে তোমালোকৰ ঘৰত যে বিয়া এটা আছিল কেনেকুৱা গ'ল?
আমাৰ ঘৰৰ বিয়াটো ঠিকে থাকেই গ'ল কিন্তু মই তেতিয়া নগ'লো মানে ঘৰৰ মানুহ খিনিয়ে চবে গ'ল মোৰ যোৱা নহ'লে মানে। তেতিয়া কিবা অলপমান কাম আছিল নেকি সেইকাৰণে নগ'লো। এতিয়া ফ্ৰী আছো তুমি আ, বুধবাৰে যাবা ন' তেতিয়া ময়ো যাব পাৰিম। তোমাৰ লগতে যাম মইতো ভালকে চিনি নাপাও জাগাটো।
মোৰ লগতে যাবা মোৰ লগতে আহিবা আকৌ।
অ', অ', মানে সন্ধিয়া মানে আহিয়ে যাম ন' আমি পাঁচটা চয়টা মানত?
পাঁচটা মানত আহি যাম। মানে তাৰ পৰা উম, এনে খোৱা বোৱাটো ধৰা বাৰটাৰ পৰাই ষ্টাৰ্ট। আমি উম, বাৰটা চাৰে বাৰটা মানত গৈ পোৱাকে যাম। একঘন্টা দুঘণ্টা অকমান কথা চথা পাতিম, চবৰ লগত লগ কৰিম, অকমান বহিম। তাৰ পিছত দুটা মানত খাই পেলাই দৰাৰ কাৰণে অকমান উম, মানে ৰখি দিম, সিহঁতৰ আ, লগুোন আকৌ লগ্নতো থাকে যে লগ্নতো সিহঁতৰ মানে চাৰিটা বজাত। ত' তাৰ আগে আগেতো দৰা আহি যায়ে, চাৰে তিনটা মানত আহি পাবই আমি দৰাকো চাব পাৰিম, তাৰ পিছত আমি হেৰি চাৰিটা মানত ওলাই দিম।
অ', এনে তোমাক ৰিচিপচনতো মাতিছে নেকি সিহঁতে?
সিহঁতি ৰিচিপশ্যনত মাতা নাই ৰিচেপশ্যনটো ল'ৰাৰ ঘৰৰ হয় যে।
অ', অ', হবই পাহৰি গেছো সিপিনে দৰা ঘৰটো দূৰ আছে ন'?
দৰা ঘৰ দূৰ বহুত দূৰ। সেইকাৰণে ইহঁতি দিনত বিয়াটো পাতিছে।
অ', এনে দৰাজনক চাইছা না নাই তুমি?
চাইছোঁ মই ভালে হয় মিলিছে।
অ', অ', ছোৱালীজনীওটো অ', অ', কোৱাহ।
এৰি এঘাৰটা এ, মানে উম, লগ্নতো দিনত কৰিছে কাৰণ ইহঁতৰ ঘৰ পাওঁতে পাওঁতে মানে বহুত দূৰত হয়তো। ধৰা পাঁচ চাৰে চাৰি পাঁচ ঘন্টাই, ত' সেইকাৰণ না মানে উম, লগ্নটো চাই তে বজাত দিছে চাৰে পাঁচটালৈকে বিয়া সামৰি মানে, উম। উম, লৈ গ'লে ধৰা ৰাতি এঘাৰটা চাৰে এঘাৰটাত পাব। এতিয়া যদি ৰাতি লগ্নটো দিলে হয়, তেতিয়াহ'লে একদম পুৱা তিনটা চাৰিটাত পালে হয়। আৰু মানে ভালো নালাগে দিয়াচোন এতিয়া ৰাতি এছ এক এঘাৰটা চাৰে এঘাৰটাত পাই সিহতি যি নিয়ম কানুন আছে কৰি পেলাই, দুই তিনটাত আৰাম চে শুই দিব পাৰিব।
অ'। তাকে তাকে, এনে তাতে ডান্স চাঞ্চটো হ'ব চাগে ন'?
অ', অ', সিহঁতে ডিজেও মাতিছে ছোৱালী ঘৰত, মানে দুজনীয়েচ ছোৱালী হয়তো আৰু মানে ছোৱালীজনী মানে ভাল চাকৰিও কৰে। সেইকাৰণে মানে পইচ চা বহুত বোলে মানে গোটাইছিল আৰু বিয়া কাৰণে কাৰণ ইহঁতি মানে আগৰে চিনা কি হয় আগৰ পৰাই মানে ভাবি উঠৈছিল বিয়াটো কৰিব বুলি সেইকাৰণে দুয়োজনে পইচা গোটাইছিল। ছোৱালীজনীও গোটাইছিল। সেইকাৰণে মানে ছোৱালীজনী মানে কৈছে যে বিয়া কৰিম যদি ভালকে কৰিম। ডিজে মাতিব তাৰ পিছত এ মেহেন্দী-চেহেন্দী বহুত ধুনীয়াকে মানে সিহঁত সিহঁতৰ হৈ গ'ল। অঁ তাৰ পিছত অঁ হৈয়ে গ'ল। আজিয়ে আছিল মেহেন্দী মোক মাতিছিল বাৰু। মই নগ'লো মানে মেহেন্দীটো আজি হ'ল কাৰণে অ আজি মেহেন্দীটো কৰিব বোলে কালি হালধিটো কৰিব কালি শনিবাৰ। তাৰ পিছত মানে দেওবাৰ, মংগলবাৰ, বুধবাৰ সিহঁতি অকমান মানে কন্যাক অলপ হেৰি কৰিব মানে অলপ ৰেষ্ট ল'ব দিব।
অঁ। তুমি হালধিটোত নোযোৱা নেকি যাব পাৰা কিন্তু ভাল লাগিব।
নাই-নাই হালধিত এক মানে বহুত গৰম বুলি কৈছে যে আৰু। চবে তাত চাদৰ মেখেলাই পিন্ধিব মই সুধিছিলোঁ। মই সিহঁতক সুধিছিলোঁ যে তহঁতি মানে অন্য একো উম কাপোৰ পিন্ধিবি নেকি মানে চুইজাৰ বা চালবাৰ বা বোলে শাৰী পাতল শাৰী কটন শাৰী কেইটা যে পিন্ধি নিকি? সিহঁতি কৈছে নাই-নাই আমি চাদৰ মেখেলাই পিন্ধিম। সেইকাৰণে মই আকৌ যদি বেলেগ কিবা এটা পিন্ধো চাবলে ভাল নালাগে নহয়। সেইকাৰণে চাদৰ মেখেলাই পিন্ধিম যিহেতু এদিনতে যাম বুলি ভাবিছোঁ।
অঁ ঠিকে আছে। এনে দৰাজনে মানে কি কৰে জানানে নাই?
অঁ দৰাজন হেৰি হয় তোমাৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ হয়।
অ বা মানে ঠিকে আছে। আৰু ছোৱালীজনী?
ছোৱালীজনী তোমাৰ হেৰি হয় গভমেন্ট স্কুলত হেৰি পঢ়ায়।
অঁ-অঁ! তেতিয়া হ'লেটো ঠিকে আছে দুইজনে। চফ্টৱেৰ অঁ দুইজৰে চাকৰিকেইটা ভাল হয় তোমাৰ। চফ্টৱেৰ ইন নিয়াৰতো বহুত পইচা পায় ন সিহঁতে।
অঁ আৰু গভমেন্ট টিচিং কৰে তাই আকৌ তাইৰ ঘৰত টিউচনো আহে।
অঁ!
এ ৰাতিপুৱা তাই এটা বেটচ কৰায়।
উম অ
ত তাইয়ো তোমাৰ ধৰা মাহেকীয়া ছিক্সটি-ছেভেনটি থাউজেড পায়ে যায় আৰামত।
উম ভালে দে দুজনে ভালকে চলিব পাৰিব পাছলৈ।
উম! সেইটোৱে।
যোৱা যদি অ! অঁ মই হেৰিত যাম বুলি ভাবিছোঁ মানে মই ক'লো যে তোমাক শিলযোৰ কিনিব যাবা নেকি আৰু কিবা অ খাৰু-চাৰু কিনি আনিলো হয় মানে এক আগৰবোৰ পুৰণা হৈ গৈছে মোৰ।
অঁ যাম আৰু হেৰি তাইৰ কাৰণে গিফ্টটো লব লাগিব নহয় মই ভাবিছোঁ এ ফ্ৰেন্সিত হলচেলৰ দোকান থাকে চাদৰ মেখেলাৰ। মানে ধৰা তুমি ফাইভ হানড্ৰেড ৰ পৰা মানে ফাইভ হানড্ৰেডত মানে কটনৰ ধুনীয়া-ধুনীয়া চাদৰ মেখেলা পায়। আৰু মুগা ৰঙৰ ধৰা সাতশ মানৰ পৰা পায়। তমাক গৰম যিহেতু পৰিছে। মই কটনৰে দিম ভাল চাই মানে ধুনীয়া চাই কটনৰ মানে চাদৰ মেখেলা দিম মানে কি হব বিয়াৰ পিছত যে বেলেগৰ ঘৰত যাব লাগিব। মানে চবে মাতে নহয় মানে নিমন্ত্ৰ ন কৰে। যে খাবলে বা কিবা কৰিবলে তেতিয়া মানে তাই সেইবিলাক পিন্ধি পিন্ধি মানে যাব পাৰিব। আৰু কাঁহী বাতি কিমান দিম কাঁহী বাতি চবেই দিব।
অ', তাকে সেইটোতো তোমাৰ আজিকালি চবেই দিয়ে। মই ভাবিছো ভাল যদি শাৰী পাওঁ তেতিয়াহলে দিম। আৰু নহলে পইচাই দি দিম। সিটো তেওঁওলোকৰ কামত আহি যাব বাচ
নাই। নালাগে। তুমি তুমি দিব নালাগে দিয়া। তুমি মোৰ লগতে যাবা ময়ে দি দিম।
এ মই এনেই গলে কেনেকুৱা লাগিব।
পইচা নিদিবা লাগিলে। তুমি হেৰি দি দিবা কিবা বেলেগ দি দিবা। বা মোৰ লগত মিলাই আমি লাগিলে বেলেগ দামী এটা চাদৰ মেখেলাই দি দিম নহলে।
অ', অ, তাকেই ভাল চাদৰ মেখেলা এযোৰ তাইৰ লগত মিলাকে দিব পাৰি।
কাৰণ অ', ওচৰে পাজৰে যাবলৈ কামত আহে। ঠিক আছে। ওলাম তেতিয়াহলে।
অ', অ,